হেল্ল'?
অ, হেল্ল'?
হয়, কি কৰি আছা?
পলবি ন?
হয়, হয়।
হয়, নেকি।
হয়।
আচ্ছা হয়, শুনিছোঁ।
তোমাৰ নেটৱৰ্ক প্ৰব্লেম হৈ আছে চাগে।
হয় নেকি অ, হ'ব পাৰে, ঠিক নাই।
অ'।
শুনিছে মোৰ আছো ৰ'ব।
উ, ভাত খালে?
হয়, খালো।
অ'। মোৰ ক
কি কৈছে?
মোৰ কথাবিলাক ভালকৈ শুনি আছানে?
হয়, শুনি আছো।
অ'।
অ'।
তেতিয়াহলে আজি আমি আমাৰ সংস্কৃতিৰ বিষয়ে অলপ আলোচনা কৰিব পাৰিম নেকি?
হয়, পাৰিম।
উ। অ, তেতিয়াহ'লে আপুনি অলপ জনাব নেকি মানে আপুনি কোনটো ট্ৰেদিচন ফল' কৰে বা কি হয় আপোনালোকৰড
হয়।
হয়, হয়।
মই যিহেতু অসমীয়া হয় মই প্ৰধানকৈ মই তোমাক অসমীয়াৰ বিষয়ে অকণমান কৈ দিওঁ অসমীয়াসকলে প্ৰধানকৈ মেখেলা চাদৰ পিন্ধে।
হয়।
হয় সিহঁতে খাদ্যয়ভাস বিলাক সাধাৰণ হয় বেছি মচলাযুক্ত নহয় সাধাৰণতে বিভিন্ন ধৰণৰ আশে পাশে পোৱা থলুৱা খাদ্য আহ খাদ্য বিলাকে সিহঁতে খাদ্য বিলাক বেছিকৈ প্ৰচলিত প্ৰধান অসম বা এই উত্তৰ পূৰ্বাঞ্চলৰ যিহেতু ইয়াৰে মানুহবিলাকে প্ৰধানকৈ ভাতে খায়। তেনেকৈ অসমীয়াসকলেও প্ৰতিদিনে ভাতকে খোৱা হয় তাৰ লগত আশে পাশে পোৱা বিভিন্ন ধৰণৰ শাক পাচলি। তেনেকুৱা ওচৰে পাঁজৰে পোৱা মাছ তেনেদৰে বিভিন্ন বঞ্জন প্ৰস্তুত কৰে। আজিকালি আকৌ পথাৰ বিলাক দং বিলাকৰ অকমান অকমান পানী হৈছে ন। সেই পানী হোৱাৰ অকণ বিভিন্ন প্ৰজাতিৰ মাছ আহ সেইবিলাকেৰে টেঙা আঞ্জা খাৰ আঞ্জা হওক কচু আঞ্জা হওক আৰু তেনেকুৱা ধৰণৰ আঞ্জা বা ব্যঞ্জন বনাই কেনে খোৱা দেখা যায়।
হয়।
আৰু সিহঁতৰ যিটো মুখ্য বিহু যেতিয়া বিহুত বিহু পালন কৰা হয় সিহঁতে মুগা সাজপাৰ পৰিধান কৰে।
হয়।
এ আকৌ বি আমাৰ অসমীয়াসকলৰ প্ৰধান উৎসৱ বুলি ক'লে তিনিটা হয়। বহাগ বিহু কাতি বিহু আৰু মাঘ বিহু বহাগ বিহুত লগতে ৰং ৰহয়ছেৰে
বিহু গায় বিহু মাৰে আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত বিহু গায়। ঠিক তেনে কাতি বিহু তাতে আহ তুলসী তলত চাকি জ্বলাই আকৌ পথাৰত চাকি জ্বলোৱা হয়। যাতে অভাৱ অনাটন বোৰ দূৰ হয় খেতি পথাৰৰ পৰা তেনেদৰে ভোগালী বিহু আহ যিহেতু আহিন মাহত পালন কৰা হয় ভোগালী বিহু। আহিন মাহৰ শেষত আহিন মাহৰ শেষ খেতি বাতি চপোৱা হয় সেই ত সেই তেনেদৰে শস্যৰ যিবিলাক এ শস্য পোৱাৰ সময়ত সকলোৰে ভঁৰাল বিলাক উভৈ নদী হৈ থাকে তাৰ কাৰণে সকলোৱে একেলগে লগ হৈ আহ যিটো ভোজ। ভোজ ভাত খোৱা হয় মেজি ঘৰত সকলোৱে মিলি।
হয়।
তেনেকুৱা আকৌ প্ৰধান গীত বুলি ক'লে তেনেকৈ বৰগীত বনগীত আকৌ বিভিন্ন ধৰণৰ গীত তেনেকৈ প্ৰচলিত। আৰু এ নৃত্য বুলি ক'লে সত্ৰীয়া নৃত্য বিহু নৃত্য তেনেধৰণৰ বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ বিভিন্ন গীত বা নাচ তেনেকৈ প্ৰচলিত।
হয়।
ঠিক তেনেদৰে তোমাৰ তুমি কোনটো সংস্কৃতিৰ লগত বিশেষ ভাৱে জড়িত অকমান কবা নে?
হয় হয় ক'ব পাৰিম। মই বিশ মই অসমৰ সংস্কৃতিৰ বিষয়ে কব বিচাৰো।
হয় কবা।
হয়। আহ অসমত মানে তেনেকে সংস্কৃতি বুলি ক'বলৈ হ'লে অসমত বিভিন্ন ধৰণৰ লোক মানে জাতি, বিভিন্ন ধৰণৰ ভাষা, বিভিন্ন ধৰণৰ জাতি-জনগোষ্ঠীৰ লোক বাস কৰে। মানে আৰু তাৰে এ তাৰে ভিতৰত হৈছে বড়ো, কাৰ্বি, মিচিং, অসমীয়া অসমীয়া, ৰাভা সকলোবোৰ জনগোষ্ঠীৰ মানে একেলগে মিলাপ্ৰতি এই অসমখনত বাস কৰে। ত সকলোৰে, সকলোৰে উৎসৱ পাৰ্বন বিলাক বেলেগ বেলেগ। ধৰণে পালন কৰা হয়। এন অসমীয়াসকলৰ আহ ত তুমি কোৱাৰ দৰে অসমীয়াসকলৰ তিনিটা মানে উ মানে মুখ্য উৎসৱ আছে। এ সেইটো হৈছে বিহু ক কাতি বিহু কঙালী বিহু, ভোগালী বিহু আৰু বহাগ বিহু। বহাগ বিহু বিশেষকৈ আমাৰ বহাগ মাহত পালন কৰা হয়। চ'ত মাহৰ শেষৰ শেষৰ দিনটোত আমি উৰুকা হিচাপে পালন কৰোঁ আৰু বহাগ মাহৰ এক তাৰিখে মানে নতুন বছৰ আ আৰম্ভণিত, বছৰৰ আৰম্ভণি মানে নতুন বছৰ আদৰিবৰ কাৰণে পালন কৰা হয়। এই বিহুত ব'হাগ বিহুত সাতটা দিন সাতটা দিন মানে তেনেকৈ আনন্দৰে কটোৱা হয় আৰু। সকলোৱে আহ সকলোৱে নাচ, গান, নাচ-গান কৰে। মানে মানুহৰ ঘৰে ঘৰে তেনেকৈ নাচিবলৈ যায়। আৰু এইটো বিহুতে মানে সৰু বিলাকে ডাঙৰ বিলাকক তেনেকে আদৰি আহ মানে সন্মান জনায়।
উম।
গামোচা দিয়ে, এ তেনেকৈ অ হয়, তেনেকৈ আৰু ত আমাৰ অ বিভিন্ন ধৰণৰ মানে বিহু এ বিভিন্ন ধৰণৰ ফানচোন বিলাকো পতা হয় এই বিহুৰ টাইমতে। যেনে উ তেনে মানে বিহু নৃত্য কৰিব পাৰে তাত মানে সকলো ল'ৰা ছোৱালী হওক মানে এ তিৰোতা বা উ তেনেকে সকলো ডাঙৰ মানুহেও ইয়াতে মানে আনন্দ উ তেনেকৈ ধেমালি কৰিব পাৰে আৰু খেলা-ধূলাও পতা হয়। এইবিহুতে আ আৰু ইয়াৰ পিছত আছে আমাৰ কঙালী বিহুৰ, কঙালী বিহুতটো আমাৰ বিশেষকৈ খেতি-বাতিৰ কাৰনে পালন কৰা হয়। আহ খেতি-বাতি আৰু ঘৰচীয়া জীৱ-জন্তুৰ কাৰণে পালন কৰা হয়। খেতি-বাতিৰ কাৰণে আমাৰ যেনেকৈ এ পোক-পৰুৱা বিলাকে যাতে আমাৰ খেতি-বিলাক নষ্ট কৰি ন নাযাই। তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ উ এইটো মানে বিহু পালন কৰা হয়। ত' এইটো বিশেষকৈ তুলসী গছৰ তলত পালন কৰা হয়। তুলসী গছক পূজা কৰা হয় ইয়াতে। কঙালী বিহুত অ আৰু তেনেকে মানে পথাৰতে চাকি-বন্তি জ্বলোৱা হয়। আৰু তুলসী গছৰ তলতে চাকি ধুপ বন্তি জ্বলোৱা হয় আৰু
আৰু অ', ঘৰচীয়া জীৱ জন্তুৰো যাতে একো বেমাৰ নহয়, একো হানি নহয় তাৰ বাবে মানে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা হয়, আৰু অ', ভঁৰালত যেন ধাম উপচি পৰে তাৰ কাৰণেও কামনা কৰা হয়।
উম।
আৰু ইয়াৰ পিছত আছে আমাৰ ভোগালী বিহু অ' ভোগালী বিহুতে কি তেনেকৈ আহ আপুনি কোৱাৰ দৰে সকলোৱে মিলি জুলি তেনেকৈ আহ মানে অ', ভোগালী বিহুত ভোজ খোৱা হয়। আৰু এইটো ভোগালী বিহুত টো মানে খেতি বাতি কৰি উঠি সকলো আজৰি হোৱা টাইমত কৰা হয় মানে যেতিয়া ধান অ', ধান ক ধান কটা বা, সকলোৰে মানে খেতি বাতি যেতিয়া উঠোৱা হয় তেতিয়া মানে জিৰণি লোৱা টাইম হিচাপে এইটো পালন কৰা হয়। সকলোৱে গাঁৱৰ মানুহে মিলি আনন্দৰ উৎসৱ বুলি কোৱা হয়।
হয়।
হয়, শু-শুনি আছে নে মোৰতো? ন' কিবা মোৰ ফালৰপৰা।
হয়, শুনি আছোঁ মই।
হয় চ ' আমাৰ অ', এ-এই এইখিনিয়ে আৰু আমাৰ বিহু আৰু অসমীয়া সকল অসমীয়াসকলৰ সাজ পোছাক কবলৈ হলে অসমীয়া অসমীয়া মহিলাসকলে মেখেলা চাদৰ মুগাৰ মেখেলা চাদৰ তেনেকৈ পিন্ধে আৰু আৰু উম, আৰু মানে পুৰুষসকলে এনেকুৱা ধুতি অ', ধুতি আৰু এ ধুটি ধুটি অ', কুৰ্তা আৰু আৰু চেলং কাপোৰ তেনেকে পৰিধান কৰে আৰু আহ, আৰু অসমীয়া সংস্কৃতিৰ কথা ক'বলৈ গ'লে অসমীয়া সকলে
অ', হয়, ক
অ', উম, অসমীয়াসকলে বেছিকৈ মানে এ খাদ্য খাদ্য হিচাপে ভাত ভাত ব্যৱহাৰ কৰে মানে ভাত খাইতে তেওঁলোকে। আৰু আৰু লগত যেনে অ', মাছ মাছ মাংস তেনেকুৱা প্ৰ মানে খাই আৰু।
উম, হয়।
তেনেকৈ ঔটেঙা ঔটেঙাও মানে তে ঔটেঙা মাছ টেনেকুৱা মানে খায়। হয়।
তেনেদৰে অসম
হয়, হয়, হয় কওকচোন আপুনি।
তেনেদৰে সংস্কৃতিৰ লগত বিভিন্ন জাতি জনগোষ্ঠীৰ যিহেতু সংস্কৃতিবিলাক বেলেগ বেলেগ হয় কিন্তু তথা পি যিহেতু একেটা অঞ্চলতে থাকে কম বেছি পৰিমাণে হ'লেও অকমান অকমান হ'লেও মিল আছে নহয় নে?
হয়, হয়, আছে।
তেনেযেগৈ পলু পোহা যিটো পদ্ধতি আছে সেইটো বহুকিটা জা-জনগোষ্ঠীৰ লগত অকমান মিলে যিটো আমাৰ পুলু পোহে এৰাহহ পলু মুগা পুহি তাৰ পৰা যিখিনি আমাৰ সূতা ওলোৱা হয়, সূতাৰ পৰা তাঁতশালত। তাঁতশাল বা, তেনেকুৱা মেচিনত যিবোৰ কাপোৰ বোৱা হয়। সেই কাপোৰবোৰ অকমান অকমান একেই হয়, নহয় নে।
হয়। হয় হয়।
লগতে আমাৰ এই পূৰ্বাঞ্চলৰ পৰা যদি অকমান আমি, আমাৰ এইখন ঠাইত- ত বহুখিনি- অ', বেলেগ বেলেগ সংস্কৃতি একেলগে বাস কৰে। যাৰ ফলত আমাৰ এ ঠাইডোখৰ বাৰে-বৰণীয়া আৰু বিভিন্ন উৎসৱ-পাৰ্বণেৰে, সকলো সময়তে উভৈনদী হৈ থাকে। তেনেদৰে যদি আমি সিফালৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা অকমান বাহিৰ, আমাৰ- এই উত্তৰ-পূৰ্বাঞ্চলৰ, যিবিলাক উৎসৱ পাৰ্বন বা সংস্কৃতি আছে। বিশেষকৈ প্ৰকৃতিৰ লগতে জড়িত ত।
হয় হয়।
লগতে যদি আমি অকমান বাহিৰত যাওঁ। বেলেগফালে পাঞ্জাৱ নহ'লে বা হাৰিয়ানা সেই হাৰিয়ানা, ৰাজস্থান, সিহঁতৰ উৎসৱ পাৰ্বণবোৰো বিভিন্ন ৰঙী সাজ-পোছাক যেতিয়া হোলী, সিহঁতৰ দীপাৱলী সেইবোৰ- হাংৰা, সেইবোৰ বিভিন্ন উৎসৱ সিহঁতৰ- বাৰে বৰণীয়া সংস্কৃতিবোৰো চাবলৈ কেতিয়াবা মন যায়। নহয়নে।
হয়। হয় হয়, যায় যায়।
ঠিক তেনেদৰে, বি বিভিন্ন সংস্কৃতিবোৰ ইয়াতে একেলগে বাস কৰাৰ বাবেই। আমাৰ ঠাইডোখৰ ধুনীয়া হৈ থাকে।
হয়। এ তেতিয়াহ'লে আমাৰ সময় উকলি গৈছে। আমি ৰাখিব পাৰিম নেকি?
অ', ঠিক আছে।
হয় হয়, ধন্যবাদ।
উম্,